হেল্ল'।
হেল্ল'।
অ, হেল্ল'।
কি কৰি আছা?
মই এয়া ভাত খাব বহিছো।
বোলো কি কৰি আছা?
ভাত খাব বহিছো।
অ। মই এনে বহি আছো।
অ। গা ভাল পালা?
অ, অলপমান পাইছো। শুই আছিলো ন এতিয়া সেই কাৰণ বেয়া লাগি আছে।
অ।
তাৰপিছত কোৱা?
অলপ এয়া মই ডিম বনাম এতিয়া বনোৱা নাই আৰু।
অ।
ৰাতিপুৱা কালি। কি ক, কি ক'লা তুমি?
কলো যে আৰু একো বনোৱা নাই খালি ডিম বনাইছা।
ডিম বনামো, ডিম বনাম এতিয়া আৰু ভাত বনাম আৰু কালি। চয়াবিন বনাইছিলো যে, এইটো অলপ বাহিৰত ওলাম যে সেইকাৰণে এ বেছি একো নবনাও, টাইমটো নিমিলিব।
আচ্ছা। কোৱাৰ পাছত
বজাৰ ফালে যাম কাম আছে, নাই কি কোৱা আজ জিৰ পৰা চুৰ হৈছে নেকি নাকালবোৰ হৈ গৈছে। উম।
অঁ।
সেইকাৰণে
মোৰ মানে অলপ প্ৰব্লেমে দিয়াছে বুজিছা? গাটো, যিমানলৈকে শেষ নহব মানে ৰেছো যিমানলৈকে' শে শেষ নহ'ব মোৰ প্ৰব্লেম দি থাকিব'। সাত দিন, আঠ দিন মানে সাত দিন নহয় চাৰি দিন পাঁচ দিন নিচিনা মোৰ অলপ বেয়া লাগিব তাৰ পিছত ঠিক হৈ যাব।
সেইটোতো হয়।
উম, মই মানে খাব মোৰ ভাত খাব ইচ্ছা যোৱা নাই।
আৰু কেনেকা গৰম গৰম লাগি থাকে।
অ' ভাত খাব মন নাই।
আহ।
কোৱা পাছত? ফুৰিব যোৱা নাই ক'তো?
নাই যোৱা, যাম ওলাম অলপ পিছত অ।
অ ক'ত যাবা?
অলপ এয়া পেন কাৰ্ড বনাব যাম আৰু নি বজাৰ যাম অলপ।
অ। মোৰতো এতিয়া যোৱাই নহব, একেবাৰে তোমাৰ চাৰি - পাঁচ দিন পিছতে যা যাব পাৰিম মই।
অঁ।
এসপ্তাহ যেনে তেনে কটাও আৰু ঘৰতে তাৰপিছত যাম।
বজাৰ ফালে মানে কি দাদাৰ দোকান ফালে যাম।
কিয়?
এ, কিবা এটা কাম আছে তাত।
অ' তাৰো কাম আছে।
উম।
কাগজ পাতি ৰাম নিকি?
মোৰতো কাগজ পতি কাম, তাৰ নাজানো মাতিছে তাই?
অ এনেই মাতিব পাৰে, নহলে পইচা - চইচা দিবও ঘৰৰ কাৰণে।
কি তাইতিয়া মানে কেনেকা কিয় মাত কি নাই এনেতো কেতিয়াবা মা মতা নাই, মোক এনেই মাতিছিলে আগতে যোৱা নাছিলো।
অ। তলপ লাহে - লাহে কথা পাতাচোন, ইমান স্পীডত পাতা ন আৰু কথাটো কাটি - কাটি কেনে আহি যায়।
অ। তাকে তুমি একো খোৱা নাই?
এতিয়া খাম মই, ভাত বাৰী আছোঁ। মোৰ খোৱাৰ ইচ্ছাই যোৱা নাই মানে অলপমান খাম আৰু
মনো নাযায় ন।
ওহু ভালেই নালাগে এইবোৰ। এই বাচন চাচন দেখি কেনে আৰু মাথাটো গৰম হৈ যায়। আগত বাচন চাচন নিদিয়ে তাৰ পিছত দিব। ধোব কাৰণে মা গুচি যায় তাৰ তাৰ পিছত মোক মায়ে নহয় আইতাই। মায়ে যেতিয়া থাকে তেতিয়া বাচন চাচন, আজি যেতিয়া মানে মই থাকিম ন তেতিয়া দিব। এনেই মোৰ গাতটো ভাল লাগে না তাৰ পিছত এনেকা বাচন চাচন মোৰ একেৰা খং উঠি যায়।
অশান্তি লাগে একদম।
মই এইবোৰ মানে মি চিন শুই কেনেই যে এইবোৰ মানে, বহুত বেয়া পাও বাচন চাচন এনে।
এইটো প্ৰব্লেমৰ কাৰণেইতো এনেটো প্ৰব্লেম নাথাকিলে চবেই ভাল লাগে।
অ থৈ দিম মই নুধো তো মায়ে ধুব। অশান্ত লাগে বেং,
আৰু কিমান মানুহ আছে ইমান ফেচিলিটি পায়।
অ ব এইবোৰ বহুত মানুহ আছে নহ অ যে মানে আমাৰ লোকৰ যে মেইনৰ, মেইন পেকটো ৰৈ কেনে বেছি অসুবিধা হয় অন্ত যদি পেনটি ল'লে হয়। তেতিয়া ইমান অসুবিধা ফেচ কৰিব নালাগে।
অ
টো পেণ্টটোত ধুব কোনে এইটোতো এটা,
হেল্ল',
হেল্ল' কৰ পৰা খুলিব কলেজ।
আগষ্টৰ পৰা।
তোমালোকৰ।
আৰু অক আগষ্ট লৈকে খুলিব এতিয়ালৈকে এডমিন মানে দিছে।
অ
মইতো পইচাৰ কাৰণে, মই ইয়াত দালি আছিলে কালিৰ চবজি দি বনাইছিলো এইটো,
অ, অ মইতো ঘি দি খাম খাম আৰু বুটৰ তৰকাৰী। বনাইছে যে সেইটোৱে খাম।
নিৰামিছ নেকি।
এ নিৰামিষ নহয় মোৰ মানে, ইমান ভাল লগা নহয় ন মাছ মাংস খাবলৈ ডিম চিম খাবলৈ যে ইমান মন যোৱা নাই এতিয়া।
সেটোও নাখাবা।
কোনটো।
ঘি কি,
কিয় এইটো কি হ'ব খালে।
সেইটো খালেও বেয়া হয়।
অ,
ঘি গাখীৰ। এইবিলাক মানে। নাখাবা এয়া গাখীৰ চাহটো নাখাবা এতিয়া।
গাখীৰ চাহ নহয় তোমাৰ। মানে এ হলিক্স খাও যে সেইকাৰণে।
অ' অলপ গৰম চৰম খালে ভালো লাগে।
অ', ঘিটো খাই আছো কিয় কচোন মানে পুৰা তৰকাৰী দি মোক খোৱাৰ মন নাই।
তে
খোৱা পাছত
গাতো বেয়া লাগে আছে ওলাব মন নাই বাহিৰত কিন্তু কি কৰিম এতিয়া।
উম। তোমালোকৰ ৰথ যাত্ৰা হোৱা নাই।
আজিতো ষ্টাৰ্ট হৈছে দুপৰীয়া আহি আহিব চাগে।
অ', আমাৰ লগৰ এফালেদি যাব চাগে।
এ মই মন্দিৰ ফালে যোৱা ন উম, আমাৰ এইফালেদিও যাব দুপৰীয়া। হৈ যায় চাৰে চা চাৰিট মান বা
অ'
হেল্ল' ক'ত যাব পাৰিম মই এনেকা অৱস্থাত। মোৰ এনেকা মানে লৈ কেনে যাব ইচ্ছা নকৰে।
ধৰা তিনি চাৰি দিন থাকিলে।
অ' চাৰিদিন মান থাকিলে তেতিয়া যাম আৰু তিনিদিন থাকিলে নাযাও। কালিৰ পৰা ষ্টাৰ্ট হব নেকি?
কিবা নাজানো মানে আজিটো ছিক্সটিন না আজিৰ পৰাই চা হ'ব ছা
আজিৰ পৰাই টো ষ্টাৰ্ট।
অ' এইটোয়ে মেলাটো আজিৰ পৰাই হ'ব হব।
আহিব চাগে। মানে আহিলেও নো প্ৰব্লেম হৈ যায় জানা।
কিয়?
এটা বিচনাতে চবে মানে একেলগে ই কৰো যে সেইকাৰণে।
আহি থাকিব নেকি আজি? গুচি যাব।
ৰাতি আহিলেতো থাকিবই।
অ'।
তোমাৰ ঘৰত কোন-কোন আছে এতিয়া।
এয়া তোৰ দেউ আছে ভাত খাই আছে আৰু মই এ ৰন্ধা ৰুমত আছোঁ।
অ'। এ ছোৱালীটো যে পানী পেলাই আছে অ চক্ৰাৰ
ঐ পোৱালী।
হেল্ল'? হেল্ল'? কি কৰি আছা?
মই ভাত খাই আছোঁ, য় গল মানে।
অঁ
তুমি?
মই ভাতে খাই আছোঁ।
অ'। ভাত খাওঁতে দেৰি হৈ গল ৰাতিপুৱাৰটো।
উম। মোৰতো খাব ইচ্ছাই নাই, মই যুৰ যবস্তি খাই আছোঁ আৰু। মই ক্ষিনাই যাম আৰু ক্ষিনাই যাম।
অ', এনেকা লাগে ন তিনি চাৰিদিন এনেকে খিনাই গৈছোঁ নেকি প্ৰব্লেমটোৰ কাৰণে।
উম। প্ৰব্লেমতটো নহলেই যে তোমাৰ গাটো ভালেই লাগিব ন? তাৰপিছত প্ৰব্লেম টো মানে প্ৰব্লেমটো হোৱাৰ আগত তোমাৰ গাটো ইমান ফিট-ফিট লাগিব। আজি এতিয়া প্ৰব্লেম টো ষ্টাৰ্ট হৈ যাব একেবাৰে তুমি মানে ক্ষিনাই যাবা কমজুৰি হৈ যাবা।
প্ৰব্লেমটো গুচি গ'লেও ভাল লাগে গাটো বহুত।
অ', শান্তি পাওঁ মই সচাকে।
অঁ'।
মই যে মানে এদিন, দুদিন, তিনিদিন, এই তিনিদিন যে কেনেকা মানে কেনেকা লাগে ন কি কম। হালত খাৰাপ হৈ যায়। পোৰা পাঁচ দিন তেতিয়া ঠিক লাগে, কিন্তু-
নি
উ একৰ পৰা চাৰিদিন লৈকে কেচাৰি নে তিনিদিনৰ লকে অ', বহুত বেয়া লাগে।
উম।
কাম কৰিব ইচ্ছাই নাযায় তেতিয়া।
মোৰ হায়েষ্ট তিনিদিন মান মানে বেয়া লাগে, পিছত ঠিকে হৈ যায়।
মোৰো, তিনিদিন মান বেয়া লাগে পিছত